হেল্ল'?
অ কি কৰিছে, শুলে নি বাৰু?
চ তুমি হে শুনা নাছিলা নেকি?
অ অ শুলে নেকি বোলো বাৰু?
নাই নাই নাই শুৱা। আৰু আধা ঘণ্টা, পঞ্চল্লিশ মানৰ পাছতহে শুম। শুৱাই নাই। কাম কাম আছে নহয় অকমান খাই বৈ খাই খালো বাৰু পিছে এই মাত্ৰ খালো। তোমালোকে খোৱা বোৱা কৰিলা?
নাই নাই, খোৱা বোৱা কৰা নাই আমি কৰিমহে।
অহ
এই ছোৱালীক খুৱাই মেলি আজৰি হলো মই আকৌ এই কাপোৰ কানিবোৰ কাইলৈ দেওবাৰ নহয়।
উম।
সেইটো কাৰণে আজি এতিয়া অলপমান ধুই পেলাই মানে বতৰটোতো কোনো ঠিৰাং নাই ন। সেইটো কাৰণে মানে কি কৰো এই কাপোৰ অলপমান ধুই পেলাই তাতে ওলমাই থৈ দিছো। কাইলে ৰাতিপুৱা যদি বতৰ ঠিকে থাকে অকমান যেনে তেনে অকমান শুকালো বাকী খিনি বাৰাণ্ডাতে মেলিলে তেতিয়া শুকাই যায়। অ তাৰপিছত এতিয়া মানে। অ পানীটো যাবগে এতিয়া অ অথনি মানে তিয়াই থোৱা খিনি চাৰ্ফত দি থোৱাখিনি এতিয়া ধুই দিলো। এতিয়া কেইটামান চাৰ্ফত দিম কাইলৈ যদি ৰ'দ ওলাই যেতিয়াই ওলাই তেতিয়াই ধুই দিম আৰু।
হয় দিয়া।
সময় সুবিধা লৈ ফুঁৰোতে যায় আৰু কাপোৰ ধুই পেলাই গোটেইখিনি লেতেৰা হোৱা যায় যে গাটো ধুইয়ে দিছো একেবাৰে।
আৰু যিমানহে গৰমটোও পৰিছে যে, গাটো ধুই দিলে শুবলৈও ভাল লাগে ৰাতি ন।
অ শুবলৈও ভাল আৰু এই চাৰ্টৰ পানীহোপা পৰে যে।
মই কাপোৰ ধুলে মই, মই সেইকাৰণে গা ধোৱাৰ আগতে কাপোৰ ধোও যে গা ধোৱাৰ পাছত কাপোৰ ধুলে অশান্তি লাগে দেখোন গায়ে তায়ে পৰে যে।
অঁহ। সেইটো কাৰণে মানে মই ধুই দিছো গাটো।
উম।
আৰু এই আমাৰ এওঁৰ কাপোৰ মানে ভালকে ধুব লাগে আচাৰি মাচাৰি।
উম
যি মানে অ অকমান মানে থুকুচি থাকাচি ভালকে মানে ব্ৰাছ চ্ৰাছ মাৰি ধুব লাগে। কেলে মানে সেই কাম ৰ'দে ৰ'দে ঘূৰি ফুৰে যে গোটেই কাপোৰবোৰ এই কলাৰৰ ওচৰত বা এনেই এনেই একে দাগ বহি যায়গে একেবাৰে।
অ অ।
সেইটো কাৰণে আৰু আমাৰ ছোৱালী কাপোৰবোৰ একে অৱস্থা নাইকিয়া হৈ থাকে।
উম
মানে একে খিনিকেতো পিন্ধি থাকা যায় ন ঘৰত। কতনো বেলেগ বেলেগকে পিন্ধিব, সেইটো কাৰণে মানে আৰু ইয়াৰ পানী টো বেয়া ৰংটো বহি যায়গে মানে।
অ তুমি এদিন কৈছিলা নহয় পানীখিনি বেয়া কথা।
আমাৰ পানীখিনি বহুত বেয়া।
অঁ, এই সেই পানী দাগ যিটো বৰ বেয়া দেখে দেই।
বেয়া মানে এই বগা গেঞ্জিবোৰ অলপ দিনৰ পিছত মানে কালাৰটো সলনি হৈ যায় ৰংটো।
অ,
তেনেকুৱা হৈ যায় মানে, আৰু কাপোৰবোৰ মাজে সময়ে গোন্ধায়।
গোন্ধায়, গোন্ধায়, কাপোৰ
মানে কিবা বেলেগ এটা ৰং মানে, সেইটো গোন্ধ মানে গম পোৱা যায়। অ, এই পানী গোন্ধ।
তাকে, তাকে অ, কিবা গেলা, পচা নিছিনা উম,
শান্তি পাওঁ, মই মানে।
হয়, আকৌ মানুহৰ পানী খিনি মেইন নহয় জানো।
অ, পানী খিনিয়ে যদি ভাল নহয় ন, বৰ অশান্তি দেই আৰু আমি এনেকুৱা পানী হেৰিত, মানে তেনেকে নথকা যে। ডাঙৰ নোহোৱা এতিয়া পানী খিনিৰ কাৰণে আৰু খুব চুলি সৰে। টকলা হ'বলে বেছি দিন নাই, টকলা হ'বলে বেছি দিন নাই আৰু।
হয়, দিয়া।
মোক মানে আগতে কৈছিলে, তই তালে উম, বিয়া হ'লে। তই গম পাবি, কেনেকুৱা চুলি সৰে, দুদিন মান থকা পিছত। তাৰ পিছত এতিয়া সঁচাকৈ গম পাইছোঁ। কিমান হেৰি হৈছে।
উম,
বাকী আপুনি এতিয়া, খাই খাই মেলি ল'লে যেতিয়া, এনে ৰাতিপুৱা কেইটা বজাত উঠে, খোজ কাঢ়ে নে?
অ, ৰাতিপুৱা মোৰ খোজ কাঢ়িবলৈ সময় নহয়, ৰাতিপুৱা মানে কি ৰাতিপুৱা উঠাৰ পৰা বহুত কাম থাকে ন, মাইকী মানুহৰ অ, সকলোৱে কৰে বাৰু তাপা কিন্তু মই মানে হেৰি কৰো, বিয়াম কেইটামান কৰো।
এইটো ভাল কাম, ভাল কাম, ভাল কাম, দেহটোৰ কাৰণে বহুত ভাল নহয়।
ভাল, গতিকে পৃথক ভাৱে আকৌ মই মানে, খোজ নাকাঢ়ো কিন্তু মই সন্ধিয়া সদায় খোজকাঢ়ো, গম পাইছা নে।
ভাল কৰে, ভাল কৰে, মই মোৰ কথা এটা কওঁ দেই, এই ঠাণ্ডা দিনৰ ৰাতিপুৱা যে, খোজ কাঢ়িবলৈ যোৱাতো কিন্তু আমেজটো বেলেগ দেই হয়, নে বাৰু। অকণ, অকণ ঠাণ্ডা লাগি থাকে, ৰিব- ৰিবকে এটা বতাহ মাৰি থাকে।
ধুনীয়া লাগে, আজি পাঁচ বছৰ মানৰ আগত গৈছিলো মই মানুহজনে। উম, এই দুদিনে গ'লো আৰু নগলোঁ আৰু তাৰ পিছত ভাল লাগে।
বহুত ভাল লাগে। আৰু সেই তেতিয়া মানে সোন-সোনকালে ৰাতিপুৱা উঠিব মন নাযায় হয়, যদি এ উঠা যায় নহয়, কিন্তু দিনটো বহুত মানে সময় পালো যেন, পূৰ্ণাংগ তেনেকুৱা লাগে।
গৰম দিনত কৈ ঠাণ্ডা দিনত যদি তুমি খোজ কাঢ়ি আহি পেলাই মানে আহি, এপাক ঘূৰি আহিলা।
তোমাৰ কাম কৰিবলৈ ভ- ভাল হে লাগে।
ভাল লাগে, ভাল লগে, অ, এতিয়া গৰম দিনত এপাক খোজকাঢ়ি আহিলে, আপুনি ফেনৰ তলত নবহিলে আপুনি চেচ জুৰোলা জুৰ পুৰি আহে উম'।
জুৰোলা জুপুৰি হ'ব লাগিব ঘামি পেলাই।
অ
হয় আক
এক একদম জুৰোলা জুপুৰি হব লাগিব একদম অৱস্থা বেয়া হয় কম অশান্তি লাগি যায় নেকি অ'
বাকী কিহেৰে বনালা ভাত।
এ কি মানে দালিত কঁঠাল গুটি দিছোঁ। আমাৰ দালিটোৱে আচলতে বেছি থাকে দালিত কঠাল গুটি তাৰপিছত তাৰপিছত আকৌ এই ভেন্দি ভাজিছোঁ। তাৰপিছত দিম অমলেট। পাপৰ আছে সেয়াই ভাত
অ
মানে তেনেকেই
তোমালোকৰ শুৱতে তোমালোকৰ শুৱতে কেইটা বাজে গৈ বাৰু
আমাৰ শুৱতেটো ছোৱালী নুশুৱে কাৰণে আমাৰ বহুত দেৰি হয়।
অ
আৰু মানে কেতিয়া এতিয়া চোৱা আজি দেওবাৰ আজি দেওবাৰ এবাৰ মই মানুহজনক টিভি অফ কৰিবলৈ কওঁতে কওঁতে এপৰ লাগিব কাৰণ তেওঁ এতিয়া ৱেব চিৰিজ বা কিবা এখন লগাই ল'বই লব লগাই লয় এই লগাই লৈ সেইখনকে চাব মানে দেওবাৰ দিনটোহে পায় অকল এতিয়া মানে কাইলৈলে বহুত দেৰিলৈকে শুই দিব মানে
হয় দিয়া হয় বেয়াও লাগে ন
অ বেয়া লাগে মানে তাৰ কাৰণে আকৌ বাপেকৰ কাৰণে আকৌ জীয়েক নুশুৱে যে
আমাৰ একদম ডিম লাইট জ্বলিব লাগিব। বাকী মানুহ বিচনাত পৰি নিৰপালি দিব লাগিব মানে মোবাইল চুই থাকিব নহ'ব এইটো মানুহে মই শুই থকা অৱস্থাত। তেতিয়া শুব বহুত চতুৰ
অহ
ছটা পেকেট বৰা ধামাকা বুলি কয় যে একদম ধামাকাই ধামাক
ধামাকাই ধামাকা ছটা পেকেট বৰা ধামাকা ঠিক ঠিকে কৈছা তুমি এ আজিকালি চব ল'ৰা ছোৱালী তেনেকুৱা হৈছে ৰবা শুৱ টোপ সোনকালে শুবলৈ নিবিচাৰে ল'ৰা ছোৱালী বোৰ সৰু পৰাই কিয় তেনেকুৱা হৈছে নাজানো আৰু
অ এতিয়া মানে কি হৈ যায় এই তাইক লৈ গৈ পেলাই মই হাত ভৰিকেইটা ধোৱাম
হম
হাত ভৰি কেইটা ধোৱাই হেৰি এইটো কি বুলি কয় পানী অকণ দি হাত ভৰি মুখ হাত ধোৱাই কাপোৰ কাপোৰ সলকাই তাৰ পিছত আকৌ কাপোৰ পিন বেলেগ কাপোৰ পিন্ধাই পেলাইহে তাইক শুৱাম মানে সেই লে লেতেৰা ফেদেলা হৈ থাকিলে ল'ৰা ছোৱালী মানুহ হয় নহয় ধূলিয়ে মাকতিয়ে শুলে পিছত পিছত বেমাৰ হব আৰু সিহঁতক যি টো অভ্যাস কৰা যায় সেইটো অভ্যাসেই মানে হয়গে পিছলে। এইটো কাৰণে মানে মই ৰাতি সদায় হাত ভৰি, বেছি ঘামি থাকিলে গায়েই ধুৱাই দিওঁ ৰাতি।
ৰাতি?
অ' ৰাতি গা ধুৱাই দিওঁ, চাবোন তাবোন নাখানো আৰু। তাই মানে মই তাইক হাত ভৰি ধোৱাবলে নি চৰিয়াটোত গৈ পেলাই বহিয়ে দিয়ে আৰু গোটেইজনীয়ে আৰু কিনো আৰু।
তাইক গা ধুৱাই আকৌ লৈ আহোঁ। মানে ঘামি যিটো জুৰুলা জুপুৰি হৈ থাকে মানে ল'ৰা ছোৱালী মানুহ যেতিয়া ঘামি থাকে নহয় যদি সেইটো চোলা পিনিয়ে শুৱাই দিয়া যায় সিহঁতৰ আকৌ এই ঠাণ্ডাটো বহি যায় মানে বেমাৰ আজাৰ হয়। তাতকে চাফ চাফ চিকুণ হৈ পেলাই শুৱাই ভাল।
তাকে।
আৰু এতিয়া মানে ৰাতি সদায়, মই দিনটোত তিনি চাৰিযোৰমান কাপোৰে সলাওঁ। মানুহ আচৰিত হৈ যায় মানে। মানে কেনেকে ইমান কাপোৰ লাগেনে বুলি ভাবে। মানে মানে সঁচাকে লাগে মানে। এতিয়া এইযোৰ কাপোৰ সোলৰ কাম। শুলোকাই পেলাই এতিয়া বেলেগ এযোৰে হেয়া মানে ৰাতিপুৱা এযোৰ পিন্ধালোঁ অ' গা ধুই গা ধোৱাৰ পিছত এইযোৰ পিন্ধালো নহয় তাৰপিছত মানে কি হ'ব সন্ধিয়া গৰমটো বেছি লাগে মানে অনুভৱ হয় মানে অকমান, মানে দৰ্জা খিৰ এইবোৰ মাৰি দিয়াৰ লগে লগে গোটেই গোপ গোপে গৰম হৈ যায় ভিতৰটো। এতিয়া আকৌ গেঞ্জিয়ে, হাপ পেনে পিন্ধাওঁ।
অ'।
তাৰপিছত আকৌ সেয়া খুলি পেলাই ৰাতি আকৌ দীঘল আঁতৰ এটা পিন্ধাই দিওঁ, মানে ফেনৰ তলত বহুত লাগি যাব পাৰে নহয়।
সৰু ল'ৰা ছোৱালীৰ কাৰণে কমফৰ্টে সেইকেইটাই, হাফ পেণ্ট এটা। অ' কটন কাপোৰৰ পিয়ৰ।
মানে এতিয়া মানে কি কওঁ এই হাফ অ' হাফ পেণ্টটো মানে অকণ হলোও হলোও পিন্ধাই দিওঁ। তাৰপিছত দীঘল হাতৰ এটা চোলা পিন্ধাই দিওঁ যাতে মানে বুকুত ফেনৰ হাৱাটো ডাইৰেক্ট নপৰে।
আৰু আঠুৱাখনৰ ওপৰতো কাপোৰ এখন দি দিওঁ আৰু তাই ভাগৰ।
উম।
সেয়া আৰু।
উম
বৰ দিগদাৰ বুজিছে। চবফালে মিলাবলে হ'লে, উম। সেয়া আৰু এতিয়া বাচন বৰ্তনো নাথাকা হৈছে, অথনি চামুচ এপাত লৈ ক'ত পেলালে ভগৱান জানে। মই বিচাৰিয়ে পোৱা নাই চামুচ পাত।
পাব পাবা, ৰুমৰ ভিতৰতে পাবা। সৰু ছোৱালী থাকিলে উ, স'ৰা ছোৱালী থাকিলে চুকে কোণেহে বস্তু দলিয়াই। কিন্তু চুকে কোনেহে দলিয়াই।
চুকে কানে দুলিয়াই। এহঁতৰ আৰু কি নোৱাৰ আছে হাতত, পালেই য'ত পাই ত'ত ত'তে দলিয়া ত'ত, য'ত সোমাই ত'তে সোমাই থাকে। তেনেকুৱা ধৰণৰ কথা মানে। এতিয়া হেৰি এইটো কি বুলি কয়, আপোনালোকে আঠুৱা চতুৱা তৰি শুৱানিনি এনে মহ চহ
উম আঠুৱা নতৰাকি কেনেকে সোবা।
অ', পাতলা আঠোৱা নে ডাঠ পাতলা আনি লৈছে নে কি?
আছে আগৰে।
অ'।
কিয় সুধিলি আঁঠুৱাৰ কথা।
আ
কিয় সুধিলা বোলোৱা আঠুৱাৰ কথা পাতলা নে দাঠ।
মানে কি হয় দেই চব মানুহে কয় মানে মোৰ সেইটোৱে গতি। এ ভাল ভাল আঠুৱা চাওঁতে চাওঁতে দাঠ আতুৱা আনি দিয়ে মানে আমাৰ আতাহঁতে মানে বা এ দেউতাহতে সেইটো কাৰণে মানে মানুহ বিলাকে চবেই কয় এই মোৰ আঠুৱাখন বৰ বেয়া ফেনৰ হাৱা মোৰ এতিয়া দুখন, তিনিখন মান আঁঠুৱা আছে মানে মানুহে যে ভাল পাই পেলাই চিলাই লয় এই চিলোৱা পিছত আঁঠুৱাই কামত নহা হৈ যায় মানে।
মট ন
অ', তাৰ পিছত জানে নে তাৰ পিছত আৰু মই দেউতাক কলো আৰু মই বোলো আ আঠুৱাখন বোলো এইখন ফেন হাৱা নোসোমাই বৰ দিগদাৰ এখন গেলা গৰম ৰাতিয়ে খোুলকাই থলো যোনদিনাখন লগাইছিলো তাৰ পিছত সেই খনতোতো দামীআঠুৱা সেই চিলাই লোৱাখনন কিমান দাম লয়
অ', এই আ আমাৰ এখন আছে তেনেকে বনোৱা অ', গোঁসাই সেইখন ম ই অকলে নোৱাৰা ধুবলৈ তুমি
এ নোৱাৰ তাকে তাৰপিছত এতিয়া ইমান কম দামত নহয় এই ৰাস্তা কিনাৰতে পায় এশ আশী নে দু পটকা সেয়ে তেনেকে ভৰি পেলাই এখন আনি দিছে।
অ', বহুত কমত ন।
অ', কমত অ', অ', নহয় তেতিয়াহে সেইখন আঠুৱা মানে হাৱাটো সোমাই। সেইটো কাৰণেহে মই সুধিলোঁ মানে।
এ তৰোৱে আমি সেই বনোৱা আঠুৱা নতৰো মই এতিয়া সেই ধুবলৈ শুবলৈ বৰ কষ্ট লাগে।
শুবলে বুলি নহয় হাৱা নোসোমালে মানুহ কেনেকে আঁঠুৱা তৰি থাকিব উম।
পাতল এখন আনি দিছে যেনিবা।
অ'। মই যে আঁঠুৱা মানে চবৰে এই আঠুৱা কেচটো মানে চবৰে ঘৰতে হয়। ইমান ডাঠ আঁঠুৱা কেনেকে ম মই বোলো এই ৰাস্তাতে ৰাস্তা কিনাৰতে পাই সেইকেইখন আঁঠুৱা ভাল আকৌ ৰাস্তা চাগিন আঁঠুৱা কেখন উম এই লাগিলে অকণ কিন্তু এটা কথা আঠুৱা কেইখন মানে ইমান সেয়া নহয় আৰু ক'ৰবাত যদি কেনেবাকে তাত বেছি টানি দিয়ে এৰ খাই যায় মানে চিলন তিলনি আৰু সেই এইটোৱে ভাল হাৱা সোমোৱাটো লাগে খালি মহ নোসোমালেই হ'ল আৰু এইটোৱে কথা।
সেইটোৱে।
বাকীটো ইমান কথা নাই। সেয়াই আৰু বাৰু দিয়ক ন। এ খোৱা নাই নহয় আমি খাওঁগে অ', অ'।
হয় গ'ল যোৱা, যোৱা।
ঠিক আছে হ'ব।